হেল্ল'
অ কোৱা ভালে আছা
কি কৰিছা
এনেই জাষ্ট আইতাৰ লগত কথা পাতি আছিলো এ তুমি কেনেকে ভালে
অ আছো বাৰু
অ অহ চাহ খালো চাহ আৰু নিমকিন খাষ্ট খাইছো এতিয়া আইতা আৰু ককাই ফোন কৰিছে এহেতেও আহি আছে
আচ্ছা কেতিয়া আহিব
সিহঁতে আহিব পোন্ধৰ তাৰিখত এটো মাহ এটো মাহ পোন্ধৰ তাৰিখত গোহই এনেই গুৱাহাটী ত ঘুৰিব জেগা আছে ক'ত ক'ত লৈ যাব পাৰো মানে এনেতো মই ইমান কেইটা নাজানো ন সেইটো কাৰণে সুধি আছো তোক
অ কোন কোন আহিব আৰু আইতা আহিব ককা আহিব আৰু একো লাগিব বাচ্ছা আহিব নেকি লগত
এ আইক আইতা আৰু খুৰা আহি আছে
আৰু কোনে আৰু কোনো নাহে নলয় তাৰ বাচ্ছা বিলাক
বাচ্ছা নহয় তোমাৰ মাহী আৰু মাহীৰ দুটা সৰু বাচ্ছা আছে ইয়াতে আহি আছে
আচ্ছা ত মই কৈছিলো বা বাচ্ছা আছে যদি তুমি বাচ্ছাক পাৰ্ক লৈ যাব পাৰিবা ন আজিকালিতো ইয়াতে বহুত ধুনীয়া ধুনীয়া পাৰ্ক খুলিছে এটা আছে তোমাৰ তোৰ পাক মই সৰু থাকোঁতেই গৈছিলো এ তেতিয়া মোৰ ভন্টী বিয়াৰ হোৱা হ'লে হয় বহুত ঝুলাছে অ ন নেহৰু প
নে নেহৰুক পাৰ্ক মই শুনিছো মই যোৱা যোৱা নাই ক'ত ক'তনো এইটো
উম এইটো উৰাান বজাৰ আৰু সেইটো পাৰ্কৰ অ পাৰ্কৰ অ ওচৰত তোমাৰ গেটত বহুত খানা দোকান বিলাক আছিল যিহেতু মোক চেলুনত পাই ৰাভা যাতে তুমি খেলনাও পাই যাবা তাতে তুমি বিৰিয়ানী তোমাৰ মম ৰ'ল চামুচা চব পাবাত তাতে ক ক। কচম খাছো বাইদেউ খাইতে বহুত ভাল লাগিল অ তেতিয়া তুমি নেহৰু পাৰ্কত যাব পাৰিবা অ তাৰপিছত এটা আদা বাৰীত খুলিছে আমাৰো ন প্ৰধান মন্ত্ৰী প্ৰধানমন্ত্ৰী ভাই চিএম চি এছ সুধিছে সিমান্ত পাৰ অ সোণতো অ আমাৰ মামাৰ পাৰ এইয়ে আদাবাৰীত সেইটো মানে বেছি বছৰ পোৱা নাই তিনি চাৰি বছৰমান হৈছে নেকি কি বহুত ডাঙৰ হেৰি আছে অ মানে ধুনীয়া ধুনীয়া ফুল আছে তাত বোলে জোলা আছে তোমাৰ আ হেৰি কিবা সেইবোৰ ফাংচন কাৰণে তোমাৰ অ টোনিয়াম আছে ভিতৰত তাৰপিছত তোমাৰ জিম জিমো আছে তাতে মানে ৰাতিপুৱা তুমি তাতে এনে মৰ্ণিং ৱাক মানে খোজ কঢ়িব যাব পাৰা সেইটো ছয়টাৰ পৰা সাতটালকে বা আঠটা বজকে থাকে থাকে মানে পইচা নলয তাৰপিছৰ পৰা টিকেট কাটিব লাগে অ সেইটো অ অ বাট ছাৰ চাগে কম হয় ডাঙৰ বাচ্ছাৰ ফাইভ ৰুপিজ পাঁচ টকা হ'ব আৰু ডাঙৰৰ বিশ টকা মান হ'বহ বহুত দিন যোৱা অ মই এবাৰ এনে গৈছিলো তাতে চাইছো যে বহুত মানে সৰু সৰু বাচ্ছা বিলাক ডান্স কৰি আছিলে বহুত মানুহ আছিলে তাতে কিবা ফংচনেবোৰ হৈ থাকে আৰু এইটো পাৰ্কৰ
আচ্ছা আচ্ছা আচ্ছা আচ্ছা আচ্ছা
এটা পাৰ্ক কৈ দিলো তাৰ পিছত তোমাৰ আইতা আৰু ককা যদি হেৰি মন্দিৰ ভাল পাই মন্দিৰ যোৱাতটো তুমিতো জানা ইয়াতে কামাখ্যা মন্দিৰটো ইমান পুৰণা অ চবেই চি বি পায় মুখ্য মন্দিৰ
এইটো কি বেলা ৰাতিপুৱা যাব লাগিব কামাখ্যা এনেই গৈছো মই বাট এইটো কি ৰাতিপুৱা যাব লাগিব নে গধূলি যাম
অ তোমাক যদি দৰ্শন কৰিব লাগে হন তোমাক যদি দৰ্শন কৰিবএকদম ৰাতিপুৱা যাব লাগিব চাৰিটাত উঠি ভিতৰত মানে বহুত দীঘল লাইন থাকে ন যদি একদম ভিতৰত সোমাব বিচাৰ পূজা একদম পণ্ডিত ৰ লগত তাতে এটা মূৰ্তিটো আছে তাতে যদি যা যাব বিচাৰা তাৰ দৰ্শন কৰিব বিচাৰা ত তোমাক ৰাতিপুৱা যাব লাগিব ম উঠি
আচ্ছা, আচ্ছা, আচ্ছা, আচ্ছা আচ্ছা।
অঁ তাৰপিছত এনে দিনৰ দিনতো তুমি তাতে যাব পাৰা, তোমাৰ বহুত ডাঙৰ মন্দিৰ আছে ন আৰু সেইফালেটো কামাখ্যা গেটতো আৰু বহুত বহুত মন্দিৰ আছে এটাটো কামাখ্যা মন্দিৰ আছে আৰু তাত ৰাস্তাত বহুত সৰু সৰু মন্দিৰ বিলাক আছে। আৰু ভিতৰত তোমাৰ হেৰি থাকিব মানুহ বিলাক কেমেৰা লৈ থাকে তুমি ফটো যদি বিচাৰা ফটো উঠিব পাৰিবা তাতে তাৰ পিছত ৰা যিটো তাতে ভিউ পইন্ট, আছে ন ভিউ পইণ্টত ৰাতি গোটেই গুৱাহাটী দেখা পাই অ পাহাৰত উঠি আঁহ গধূলি টাইমত গলে তাতে তুমি অলপ ভিউটো চাব পাৰিবা, ধুনীয়া বহুত ধুনীয়া লাগে ওপৰত একদম পাহাৰৰ ওপৰত
অঁ গম পাইছো, গম পাইছো, গম পাইছো
আৰু উমানন্দ আছে। উমানন্দ একদম হেৰি এৰি যাব লাগে পানীৰ মাজত গ্ৰমত ফুত ছ পানীৰ মাজত সে সেইটো হ'ল তোমাৰ ন নৰ্থ গুৱাহাটী। ফাইল ফালে
আচ্ছা আচ্ছা এইটো কি বৌট লৈ যাব লাগিব?
অ নাও লৈ যাব লাগিব মই যে মই বহুত আগত যেতিয়া গৈছিলো তেতিয়া এটা মানে সৰু নাওত পাঁচ পাঁচটা বা ছয়টা জন যাব পাৰে সৰু নাৱত আৰু এনেতো তাতে হেৰি বহুত ডাঙৰ ডাঙৰ নাওবিলাক চলি থাকে এইটো যে চিপ হয় যে বহুত ডাঙৰ তাতে তোমাৰ সেইটো চব অ গাড়ী চাৰি চব লৈ যাব পাৰা না তেনেকুৱা আছে। কিন্তু সেইটো চৰকাৰী হয় আৰু এনে যে সৰু সৰু নাও বিলাক হয় সেটো হেৰি প্ৰাইভেট হয়।
আত্চ্ছা আত্চ্ছা আত্চ্ছা আচ্ছা
তাতে মন্দিৰ আছে বহুত ধুনীয়া আৰু সেইটো চাইট বহুত মন্দিৰ আছে এটা নহয় এটা উমানন্দ মন্দিৰ আছে। তাৰপিছত আৰু সৰু সৰু গণেশ মন্দিৰ আছে তাতে শিৱ মন্দিৰ আছে তাতে বহুত মানে হেৰি প্ৰসাদ দিয়ে খাব কাৰণে খিচিৰি লগত কেতিয়াবা মিঠা কিবা দিয়ে খাই ভাল লাগে। তেওঁ তোমাৰ উমানন্দ যাব পাৰিব। তাৰছত বাছষ্টাৰ এটা মন- দিৰাছে
অ বাশিষ্ঠ মন্দিৰ ন?
অ বশিষ্ঠ মন্দিৰ সেইট বহুত পুৰণা মন্দিৰ হয় তাৰ ওচৰত ন অলপ মানে এটা ঝৰ্ণাও আছে। আৰু কামাখ্যা যেতিয়া গোৱা ন অ অ মন্দিৰৰ পৰা পায় মানে অলপ ওচৰত অলপ খোজকাঢ়ি। তোমাৰ ঝাৰণা আছে সৰু ঝাৰণা অ', তাৰপিছত এনে তুমি যদি এনে হেৰি চাব বিচাৰা, যদি কিবা কিবি কাপোৰ এইবোৰ কিনিব বিচাৰা সেইটোৰ কাৰণে তুমাৰ ফেঞ্চি বজাৰতটো আছে ফেঞ্চি বজাৰৰ ওচৰত এচি মাৰ্কেট আছে তাতে আৰু এনে মানে ৰাস্তাত লৈ বহি থাকে।
অ', অ', অ',
অ', আৰু যদি ভেজ, ভেজ খানা খাব বিচাৰে তোমাৰ আইতাৰে তুমি হেৰি খাব পাৰিবা তাতে শ্ৰী কৃষ্ণ আছে গোবিন্দন আছে আন্নাপূৰ্ণা আছে এইবোৰ একদম বেজ পায়।
আচ্ছা, আচ্ছা। আচ্ছা, আচ্ছা, আচ্ছা ভালে দেখোন।
অ', অ', আৰু কি? উ'ম তুমি আৰু ক'ত লৈ যাব বিচাৰিছা।
মই এনেই মান দেখাও মানে গুৱাহাটী কি, কি আছে বুলি কিনে ত মন্দিৰ বিলাক ঠিক আছে পাৰ্ক বিলাকো ঠিক আছে তাৰ পিছত এনেই হিষ্ট্ৰী বিলাক এইটো দেখাব কাৰণে চাইন্স মিউজিয়াম এইবিলাক ক'ত আছে এইটো মই চিনি পোৱা নাই লোকেচনটো গম পোৱা নেকি?
অ', অ', সেইতো তোমাৰ অ', ভৰলোত আছে তোমাৰ হেৰি চাইন্স চিটি এটা প্লেনেটৰিয়াম তোমাৰ তাতে আছে আহ ভৰলোত আছে, ভৰলোত তাতে তোমাৰ আহ কিমান বা টিকেট লয় ইমান মনত নাই কিন্তু ভিতৰত তোমাক আহ দেখায় পুৰা চলাৰ চিষ্টেম ব্লেক হল কি হয়, এইবোৰ এইবোৰ তাৰপিছত তোমাৰ হেৰি দেখাই মানে হিষ্ট্ৰি দেখায় তোমাৰ আছামৰ বিহু দাৰ্চ দেখায় তাতে যাই ভাল লাগিল। তাৰ পিছত আকৌ সেইটো প ফুড শ্বৱ হয় ন পাব্লিক শ্বৱ হয় তাতে টিকেট কিনিব লাগে।
এইটো চা মিউজিয়মৰ ভিতৰত।
অ', অ', অ', অ', সেইটো প্লেনটৰিয়ামৰ ভিতৰত তাৰ পিছত কলাক্ষেত্ৰ ক্ষেত্ৰ আছে কলাক্ষেত্ৰ পাঞ্জাবাৰীত আছে। সেইটোও বহুত পুৰণা হয় ন। অ', তাতে বহুত ধৰণৰ গছ আছে মানে বহুত তুমি পাগলা হৈ ত তাৰপিছত তাৰ ভিতৰত মিউজিয়াম আছে, এটা তাতে বহুত পুৰণা পুৰণা বস্তু বিলাক আছে তাতে নাম লিখা আছে যে ক কৰ হয় সেইটো সেইটো বস্তু কৰ হয় সেইটো কৰ হয় আৰু অ', অ', পিছত বহুত চব মানে আমাৰ যিমান ফ্ৰীডম ফাইটাৰ্চ বিলাক আছিলে সিহঁতৰ হেৰি আছে পুতলা আছে তাতে লিখা আছে যিহেতু আমাৰ দেশৰ কাৰণে কি কি কৰিছে। সেইবোৰ আছে তাত তাতে হেৰি আছে অ', খুব ডাঙৰ হল আছে। চব তাতে কিবা কাবাৰ যদি অ', ফাংচন হয় থাকে। ফোৰেল হয় তাৰ পিছত তাতে ফ্ৰোৰ হয় তাৰিছত গ্ৰেজচন চেৰিম হয় এইবোৰ হৈ থাকে তাতে বিয়াৰ কাৰণ হয় আৰু বহুত ডাঙৰ হয় কি বলে গম পা তাতে ট্ৰেপ চোৰ লাগি থাকে এতিয়া
মো তাৰে ট্ৰেডিচনেল কাপোৰবলাকো মানে পাই যাম ন
অ তাতে তাৰ ওচৰত তুমি আহ তুমি ট্ৰেডিচনেল ফুডো পোৱা যাবা তাতে চ এটা আছে নাম নামঘৰ বুলি আছে হা এ বহুত পুৰণা ধৰি খানা খোৱা জাগা তাতে
অ
ট্ৰেডিচনেল ষ্টাইলত পিঠা বনাই তাৰ পিছত ভকা পিঠা তেল পিঠা এইবোৰ এইবোৰ মানে চব ধৰণৰ তুমি যিমান আহ অসমীয়া খানাবলাক আছে ন চব তুমি পাই যাবা তাতে বনাই আৰু্ দেছৰকাৰণে ট্ৰেডিচনেল তুমি মেখেলা চাদৰ যদি তুমি কিনিব বিচাৰা সেইটো তুমি পেঞ্চি বজাৰতো পাই যাবা ইয়াতে কৰ'বাত মিজ দেৱানত সেই এইটা বালাজী মন্দিৰ আ কনা হালকো সালকো চালকো
আচ্ছা আচ্ছা আচ্ছা
ত তাতে অ বালাজীৰ বালাজীৰ মন্দিৰৰ ওচৰত সদায় ট্ৰেড ফেৰ লাগে তাতে ত সেইটো যে মেলাত তুমি যাব পাৰিবা অ তাতে তোমাৰ হেৰি আছে তাতে তুমি চব কাপোৰ পাই যাবা চব বত বাহিৰৰ পৰা আহে ন মানুহ বিলাক
অ অ অ গম পাইছো গম পাইছো এইটোয়ও ভাবিছো এইবিলাক মানে বেছি বছিদিনৰ কাৰণে নহয় দহ দিনৰ কাৰণে আহি আছেতো মপ একদিন একদিনকে ম লৈ যাম সিহঁতক
আহ ঠিকে আছে লৈ যাবা বহুত আছে ইয়াতে অ
অ কামাখ্যাতটো প্ৰথম দিনা লৈ যাম
আহ ঠিক আছে তুমি হেৰি কৰি লোৱা অ তুমি চাই লোৱা কেনেকৈ কি লৈ যোৱা মইতো তোমাক কৈ দিছো কত কি কি ভাল আছে চব তোমাক জনাই দিছো বাকি তুমি লৈ যাবা তুমিয়ো জানাই অ তাকে ঠিক আছে মই যাও মোক ভাত বনাব লাগে ঠিক আছে অ বাই উ বাই